কোৱা শুনি আছো কোৱা।
বোলো আজি দিনটো কেনে গ'ল?
আজি বহুত মানে ব্যস্ততাৰ মাজত গ'ল মানে আ চাহ খাই আছিলোঁ চাহ খাই লৈ এতিয়া মই ভাত ৰান্ধিব যাব লৈছিলোঁ।
হয় অ' তাকে আজি চাহ কি বনালে জ চাহ হে লাল চাহ ৰঙা চাহ।
মোৰ মানে গাখীৰ চাহ খাই ভাল পাও সেইটো কাৰণে মই সদায় মানে গৰু মানে গাখীৰ লওঁ যে গাখীৰ চাহে বনাই খাওঁ।
হেৰি কি কয় আপোনাৰ হেৰি আপোনালোকৰ ঘৰত গৰু আছে নেকি?
আছে গৰু গাই গৰু আছে যে সেই গাই গৰু মানে মোৰ গাই গৰুজনী দুই লিটাৰ গাখীৰ ওলাই।
অ', আমাৰো আছিলে কিন্তু মাজতে বেমাৰ হ'ল যে সেইকাৰণে গৰু মানে মৰি থাকিল গাই গৰু মৰিল। কিন্তু দমৰা আছে বাৰু এনে চেউৰী এজনী আছে বাৰু। কিন্তু মানে হ'লেও মানে গাখীৰ চাখিৰ নিদেওতে অসুবিধা হয়। হ'লেও মানে বেলেগৰ পৰা কিনি খাওঁ আৰু গমপাই
এই আমাৰ যেনিবা গাখীৰতটো ভালেই হয় ওলাই। কিন্তু অ', আমি মানে বিক্ৰী নকৰো ঘৰতে খাওঁ খাই মানে ধৰা লে ল'ৰা ছোৱালী কেইটাইও খাই। তোৰ কাৰণে মানে বিক্ৰী কৰা নাযায়। এতিয়া মানে কি জানো মই এইবাৰ আৰহেত অলপ আগত মানে মই চাওমিন বনাইছিলো মানে এ ভাটি বেলা মানে এ চাওমিন খাই ভাল পাই যে সেইটো কাৰণে মই চাওমিন বনালো।
হয়, হয় এনেই আপুনি চাওমিন কি বনাই জানে? মই মানে বনাওঁ প্ৰথমে কি কৰো জানে চাওমিনখিনি ধুনীয়াকে অকনমান ভাগি লো নে বেলেগত দীঘলে দিলো নেকিয়েমই গো দীঘলে বা মই মানে দি লো কি কৰো মই চাওমিন সিদ্ধ কৰিলো অলপ অলপ ফেনৰ তলত দি ঠাণ্ডা হৈ যায় নহয় তাৰপিছত ত ধুনীয়াকে বহুতে মিলিয় ন মই বন্ধাকবি দিও এনেকে গাজৰ একে দি দিও আৰু দি ধুনীয়াকে বনাও। বাই কৰি লৈ তুমি তেলবোৰলৈ অলপ দে তেলটো দিওঁ তাৰপিছত ভাজি লৈ লোৱা
উম, অ'।
ৰ হালধি দি মচলা দি বনাও।
অও।
চাওমিনত যিটো মানে কালাৰ দিয়ে ন ৰং দিয়ে ভাল মানে চাওমিন যি বনাও মই আকৌ সেইটো নি মই সেইটো বহু
হয় নেকি?
হয়, হয়। তাৰ পিছত অ' সেইটো হোৱাৰ পিছত কি হ'ল মই ধুনীয়াকে তাৰ কিহৰ আকৌ কিহৰ গম মাজে মাজে আকৌ মই ঘুগনি বনাও। আপুনি কেনেদৰে বনাই ঘুগনি মই মানে ঘুগনি মটৰ মাহ আলু তাৰ পিছত কাজু তেনেকে মোৰ বহুতখিনি বস্তু দেই বনাই আলু কেতিয়াবা আকৌ ৰঙালাও দিব দে। হয় হেল্ল' শুনি আছে বাইদেউ, হয়। একম পিয়াজ পিয় জলকীয়া দি মই নিজে ঘৰতে বনাওঁ, মই হোটেলত বা বাহিৰত চ ওচৰতে খোৱাটো মই ঘৰতে বনাওঁ, নিজৰ পৰিয়ালটো ঘৰতে মই খাওঁ আৰু। আপুনি কেনেদৰে বনাই চাওমিন আৰু ভবুটি? হেল্ল'।
কোৱা।
আপুনি চাওমিন আৰু ঘুগুনি কেনেদৰে বনাই
মই বনাও নিজৰ মতে বনাও।
হয়। হয়, হয়। আপুনি এনে হেৰি কি কয় বেচন বি হেৰি আপোনাৰ পকৈ বনাইনে?
নবনাও, মই বেয়া পাওঁ খাই।
ভাল নাপাওঁ মই, খাব বেয়া পাওঁ সেইটো কাৰণে মই নবনাও।
হয় হয়। অ' এনে আজি আপুনি দিনটো কি কি বনালে বাৰু আজি?
মই দুপৰীয়া দালি বনাইছো, তাৰপিছত মানে, আজি অলপ মানে সেউজীয়া শাক পাচলি বনালো। ভেন্দি বনালো চব মানে ভাজি। তাৰপিছত বনালোঁ হেল্ল'